অ, নমস্কাৰ।
অ, বন্ধু নমস্কাৰ কি কৰিছা?
এয়া তোমাৰ ইয়াত ভাত কেইটা খাই তোমাৰ এয়া আগফালে বহি আছো তুমি?
ময়ো একেই লগৰ দুটা আহিছে সিহঁতে ভাল কথা এটা পাতিম বুলি আহিছিলে তাৰছত সিঁহতে কিবা ফোন আহিলে কথা পাতি আছে মিটিং চলি আছে বোলে।
মোৰ তোমাৰ এয়া, আজি তোমাৰ এইকেইদিন মানে পথাৰতে লাগি আছো যে।
অ',
এই অকণ মানে মোবাইলটো চাবলৈও শান্তি নাই পোৱা, মানে এতিয়া অকণমান তোমাৰ মৰিছো তুমিয়ে ফোন কৰিছা। কত মই চাই থাকোতে মানে।
অ, সেইটোৱে-সেইটোৱে মই ফোন কৰিলো মানে তুমি-তুমি খেতি কৰি আছা?
অ, খেতি কৰি আছো তোমাৰ।
অ, হেৰি মই মানে তোমাৰ কিবা ফোন কৰিলো। মই মানে তোমাৰ এ উম, তোমাৰ একথা মাটিত মানে মই কঠীয়া সিজি থোৱা আছিলে দেই।
অ',
কঠীয়াখিনি ধুনীয়া হৈছিলে, কিন্তু মই মানে তোমাৰ চাপ অকণমান দূৰলৈ ললো চাপ পৰিফাললৈ তোমাৰ মাটি দুবিঘা, তিনি বিঘামান ললো।
উম,
এতিয়া তাতে মই মানে ভাবিছো কি উম, মোৰ অকলে মানে মই এইটো চাব মন যোৱা নাই যে মানে মই এইফালেও বেলেগ এটা ব্যৱসায় আৰম্ভ কৰি থৈছো, মানে সেইখিন চাবলৈ নোৱাৰিমগৈ। সেইটো কাৰণে মই ভাবিছিলো কি তুমি যদি মন কৰা মই সেইটো কাৰণে ফোন কৰিছিলো, তোমাকে দায়িত্বটো দি দিও তুমি ধৈ পেলাই থাকা যেতিয়া।
অ',
সেইটো কাৰণে মই ভাবিছিলো তোমাকে দায়িত্বটো দি দিও তুমি যদি যদি কোৱা হয় তেনেহলে খৰচ পাতিখিনি মই কৰিম লাগিলে। ফিফটি-ফিফটি কৰি ল'ম, কোনো কথা নাই। যদি তুমি মন কৰা জনাবাচোন কথাটো মানে মোৰ
তুমি যদি বেলেগ ফালে যদি লৈছা হ'ব তুমি মোক মাটিখিনি দেখাই দিবা মই বোকা-চোকা মই নিজে দি পেলাই মই ধ ধুনীয়াকৈ লগাম। ধটান চান কাটি মি দুইটাই কিবা এটা ভাগ কৰি সমানে - সমানে লৈ ল'ম হ'ব।
উম, হ'ব - হ'ব কোনো কথা নাই মোৰ মানে কি হ'ল জানা মোৰ কতিয়াও পাৰি থোৱা আছে। মই হালু বোৱাই থোৱা আছে ধুনীয়া একদম ধুনীয়া বোকা দিব পৰাহুই আছে খালি তুমি ৰোৱনীটো আনি উম, কথীয়াটো মাৰি লগালেই হ'ল।
অ', অ', ঠিক আছে হ'ব দিয়া।
সেইখিনি কৰি সেইখিনি কৰিবৰ কাৰণে মানে মোৰ এতিয়া টাইম নাই, মই মানে কাইলে তোমাৰ দাৰ্জিলিং যাম।
অ, ক লগৰ খিনি লগত নে কি?
এ লগৰ খিনিৰ লগত মানে তোমাৰ এ কলেজৰ লগৰ কেইজন লগৰ মানে ল'ৰা-ছোৱালী চব আৰু এটা ওলাইছে।
অ',
তাতে যাম মানে সেইকাৰণে মানে মই বোলো মানে মা হতেও পাপাও চাবলৈ পাপাও গাটো ভাল হৈ থকা নাই, সেইকাৰণে মানে ইমান পাপাৰ বা কথাটো নিদিও আৰু মই বোলো তোমাকে ফোন কৰো। সেইকাৰণে ট্ৰেক্টৰখন লাগিলে লৈ যাবা টেক আছে আমাৰ মামাহঁতৰ ঘৰতে আছে।
অ', অ', নাই মোৰ আছে বাৰু তে ট্ৰেক্টৰ এখন।
অ, আছে যদি কথা নাই তেনে।
অ',
নহয় তোমাৰ দৰকাৰ হ'লে লৈ যাব।
অ', হ'ব, তেতিয়াহ'লে তুমি কালি তুমি তালে যাবা তোমালোকৰ দেউতাকে ক'ম তেতিয়া দেতাই মাটিখিনি দেখা দেখাই দিব পাৰিব নহয়।
অ, দেখাই দিব পাৰিব-দেখাই দিব পাৰিব, খালি তুমি লৈ যাবা হে অ, উম দেখাই দিবা, তুমি লৈ যাবা কাৰণ দেতাই মানে এতিয়া চাইকেল চলাই যাবলৈ আকৌ বেয়া পাব না।
অ হ'ব হ'ব মোৰ বাইকতে তোমাক লৈ যাম ধুনীয়াকৈ মাটি কেইটা চাই আহিম তোমাৰ মই পৰহি মানৰ পৰা তোমাৰ কাইলে পুৰা পৰহিলে মই কঠীয়াটো মৰাই পেলাই মঙ্গলবাৰমানৰ পৰা মই ৰোৱনী লগাই দিব পাৰিম।
অ ৰোৱনী চিনাকি আছে নেকি তোমাৰ।
আছে আছে ৰোৱনী আছে বাৰুতে।
অ আছে যদি কথা নাই কেনেকে লৈ আছে বা ৰোৱনী এতিয়া হেৰিত।
তোমাৰ মানে সিহঁতৰ নিজৰ ঠাইবোৰ তিনিশ পঞ্চাশ টকাকৈ লৈ আছে।
নিজৰ খাই বৈ তিনিশ পঞ্চাছ টকা খোৱাটো যদি আমি দিওঁ তেতিয়াহ'লে
তেতিয়া তোমাৰ তিনিশ মান হ'ব আৰু এ একে পঞ্চাশ টকাত দিয়াতকৈ তোমাৰ জানা ঘৰত মানে এই বনাওঁতে মিলো তোমাৰ ৰাতিপুৱা পৰা দহজনী বাৰজনী ৰোৱনিৰ কাৰণে মাহঁতে মানে কষ্ট পায় মানে।
উম, গম পাইছোঁ নহয় নহয় কথাটো সুধিছোঁ মানে হৈ যায়।
মানে মানে কৈছো নিজে আৰু বেয়াও লাগে কেতিয়াবা বোলে তোমাৰ এই আ গোন্ধাই যায় তৰকাৰী চৰকাৰী আনোতে না।
উম।
বেয়াও লাগে কেতিয়াবা মানে কেইদিনমান তোমাৰ আমাৰ ঘৰৰ পৰাই খুৱাই আছো এই কেইদিন। কেইদিনমান আকৌ টিফিন আনিব মা মানে বেছি গাটো বেয়া হ'লে তোমাৰ সিহঁতক ঘৰৰ পৰা লৈ আহিব দিওঁ।
অ,
আকৌ তোমাৰ আমাৰ মাটিডৰা মানে মাটিখিনি মানে পথাৰ মানে বহুত মাজত মানে।
অঁ
ম দেউতাই মই কেতিয়াবা পথাৰত লাগি থাকিলে মাও আকৌ ইমান খোবা ভাত চাত।
দিয়া। ঠিকে আছে, তেন্তে তুমি এটা কাম কৰিবা বুজিছা। তুমি তুমি কথাটো পাতি ল'বা, খোৱা বোৱাটো দি দিবা। খোৱা বোৱাটো লৈ আহিব দিলেও লৈ আহিব দিবা তুমি দিলেও দি দিবা খৰচ কি হয় কৰি দিবা মই দি দিম। আৰু বিশেষকে কি কৰিবা জানা এতিয়া বহুত ৰ'দ দেই। বহুত ৰ'দ যিমান ৰোৱনী লাগক মোৰ ফালৰ পৰা সেইটো মানে তুমি পানী ঠাণ্ডা পানী আৰু ঠাণ্ডা কিবা।
অ এই দিওঁ দিওঁ মই দিওঁ আহ। এ এতিয়া আমিওতো কষ্ট কৰি থকা মানুহ নাই। সেইটোয়ে তো অলপ মানে কিছমান মানে কি। তোমা জানা মোৰ ছাইডতে মানুহ এজন গৰুক খেতি লগাই আছে।
উম,
তোমাৰ ৰোৱনী কেইজনীক যদি অকমান যদি মানে গৰম দেখি যায় কেনেকুৱা গ অকমান যদি বহেও ৰোৱনি কেইজনীক মানে তোমাৰ আকৌ উঠ উঠ তুতটো লগা লগা বহিব নালাগে চাৰিটা বাজিব হলেই বোলে আৰু চাৰিটা বজাতো নৰখ এনেকুৱা কয় মানে।
তেনেকা কৰিলে বেয়া লাগে নহ ধেই চবেই কষ্ট কৰি খাই থকা মানুহ।
কষ্ট কৰি খাই‌ দিয়ক যদি তোমাৰ গৰমত যদি কিবা এটা হৈ যায় মোয়তো কিবা এটা হব না,
অ সেইটোৱে সেইটোৱে কিন্তু শুনাচোন হেৰি কঠীয়াটো যে দিনটোোৰ কঠীয়াটো মাৰিব। কঠিয়টো মৰাটো তুমি কি ঠিকাই দিবা নে তুমি নিজে উঠাবা।
মই তোমাৰ এই নিজেতো ক'ত কৰিব পাৰিম তে ঠিকাই দি দিম নেকি।
ঠিকাই দি দিবা নেকি কাৰণ তুমি হেৰি চিষ্টেমত দিব গ'লে কিন্তু তোমাৰ। কি কয় একাশী চিষ্টেমত দিব গ'লে ঢেৰ লৈ ল'ব কাৰণ। আশীটোও কমাই বনাব। আৰুএফালে তোমাৰ টাইমো বেছি লগাই লে ধেৰ পৰে।
তোমাৰ অ মানে মই তোমাৰ এনেুৱা চিষ্টমত দিম গোটেই ল'ৰাত ইমান পইচা দিম। তুন্তি এইটো মাৰি পুৰা শেষ কৰি দে উঠাই দে একদম।
অ অ ঠিক আছে তেনেকে দিবা আৰু শুনা মানে বিশেষকে তুমি পইচা তোমাৰ তাত আছে ন চাগে এতিয়া বৰ্তমান।
অ।
উম। মানে কিয় কৈছোঁ মোৰ পে'মেণ্ট আছে বাৰু তোমাক লাগিলে ক'বা মই দি দিম। কোনো কথা নাই মানে তুমি একে মো এক এক মো একে ম অ একে মোৰতো লৈ ললেও কথা নাই তুমি একে মোৰতো লৈ লবা তোমাৰ দৰকাৰ হলে।
নহলে তুমি এটা কাম কৰিম শুনা মই তোমাৰ এইখিনি ৰোৱা বোৱাৰ পৰা চব হেৰি কৰি দিম। তুমি কাটিবৰ সময়ত তেতিয়া দি দিবা সেইটো
অ হ'ব কথা নাই কথা নাই নহলেওত তুমি তুমি মোৰ কথাটো শুনা তুমি মে মই কাইলে তোমাক মানে পেমেণ্টটো মাৰি দিবলৈ কাইলৈ দি থৈ গ'লোঁ হয় দহ বিশ হাজাৰ টকা এটা কিন্তু মই মানে এতিয়া যামটোও ক'বাল এফালে যাম যেতিয়া তা পা আহি ল আহি আহি লৈ পেলাই মই দি দিম তোমাক।
অ এইটো কৰিলো হয় এতিয়া ম- তোমাৰ এইখিনি এতিয়া লগাব সময় এইখিন খৰচ কৰি দিম তুমি সেনেকৈ কাট- কাতিব সময়ত খৰচ কৰি দিবা হৈ যাব।
হ'ব হ'ব কথা নাই আৰু বাকী কি উম সেইটোয়ে সেই বাকী মই মানে আৰু এটা কথা ভাবি আছিলো তুমি এনেকা তোমাৰ যেতিয়া তোমাৰ মানে এইটো বিষয়ে অভিজ্ঞতাটো ভাল ন কাৰণ তুমি চাবৰিফালে বেছি তোমাৰ সেইফালে লেনা দেনাটো বেছি। সেইটো কাৰণে মই ভাবিছিলো কি মো মানে তোমাৰ আমাৰ যে বুঢ়া ভঙা
অ।
বুঢ়া ভঙা পা এই চৰি বুঢ়া ভঙা নহয় আইমৰ চাপৰিখন যে।
অ।
আইমাৰ চাপহি তমাই সেইফালে মানে তোমাৰ হেৰি মোৰ মানে মাটি এবিঘা আছে।
উম মাটি।
উম ধুনীয়া মানে মাটি এডৰা আছে এবিঘা আছে।
অ।
তাত মই কি ভাবি আছো জানা, মই মানে তাত এটা ফিচাৰী খান্দি চাইডে চাইডে ফাৰ্ম খুলি দিম বুলি ভাবি আছো।
উম পাৰা ফিচাৰীটো তুমি শুনা ফিচাৰীটো নুখুলিবা নেকি। এ আজিকালি সেইফালৰ মানুহ বিলাক মানে ইমান ভাল নহয় মানে।
অ।
ফিচাৰী খুলে মানে তোমাৰ ঘৰৰ ওচৰত খুলিলে ভাল।
নহয় নহয় মই কি ভাবিছো শুনা মই কি ভাবিছো শুনা। মানে তাত মানুহ মানুহ মানুহ মানুহ আনি ৰাখি দিম দুটা তিনটা মানুহ ৰাখিলে। ৰাখি দিম মানে। তেনেকে ৰাখি তোমাৰ গোটেই চাইডত মানে ফেঞ্চিঙে দি মানে লাগিলে আও গোটেই ফেঞ্চিং দি চাৰি কান মানে মাৰি দিম।
পাৰা সেনেকুৱ কৰিব অ তোমাৰ এইবাৰ এয়া লাইট চাইট চলাৰ চলাৰ বহাই
উম চলাৰ তলাৰ বহাই অ মই মানে কেনেকে ভাবিছো শুনা মোৰ প্লেনটো শুনি লোৱা। মই কি ধৰনে ভাবিছো মানে মই ভাবিছো যে তুমি মই যদি মানে সেই জেগাটো গোটেই চাৰিও কান যদি তোমাৰ ফেঞ্চিং দি ধুনীয়াকে ৱাল দি দিও, গোতে ফেঞ্চিং দি ৱাল দি তাইছত মানে ফিচাৰিটো মাজত খান্দি চাইডে চাইডে তোমাৰ ফিচাৰীটো যত খানি ফিছৰিটোৰ ওপৰতে চাংঘৰ এটা বনাম ঠিক আছো চাংঘৰটোত মানে তাতে ধৰ মানুহ থাকিব কাৰণে চাংঘৰটো বনাম। তলত ফিছৰিটো থাকিব, আৰু চাইডে চাইডে মানে তোমাৰ গৰুৰ ফ্ৰাম এখন, গাহৰি ফাৰ্ম এখন, মুৰ্গী ফাৰ্ম এখন, তাৰ লোকেল মুৰ্গীৰ কাৰণে এটা শুনা শুনা লোকেল মুৰ্গীৰ কাৰণে এখন, হাঁহৰ কাৰণে এখন ব্ৰইলাৰৰ কাৰণে এখন মহ'ৰ কাৰণে এখন, তেনেকে মানে চাইডে চাইডে ধুনীয়াকে বনাই দিম, বেছি বেছি নাৰাখো লাগিলে। বিছ ত্ৰিছ তাকে ৰাখিম। তেনেকে তেনেকে ৰাখি তোমাৰ চলাম বুলি ভাবি আছোঁ। ভাতটো কিন্তু ভালেমান পইচা এটা খৰচ হ'ব।
অ', ভালে মানে পইচা এটা খৰচ হ'ব পাৰে দে।
উম, সেইটো কাৰণে যদি কোৱানটিটি যদি যদি সমানে ভাগ কৰিম বুলি ভাবা তেনেহ'লে মই বস্তুটো আৰম্ভ কৰি দিম মই তাৰ বাহিৰেদি।
অ', পাৰা অ, অ, খেতি পথাৰ খিনিও তুমি তাৰপা অহালৈকে মোৰো খেতি পথাৰ খেতি চেতি উঠিব তাৰপিছত আমি লাহেকে ভাবিম আৰু ন'। ভাবিম মানে ধুনীয়াকৈ তোমাৰ লোন থোন এটা দুইটাই মিলি পেলাই লৈ লওঁ।
লোন ল'ব নালাগে মোৰ আছে মানে মোৰ মানে এই বস্তুটোৰ কাৰণে মই ভাবি পেলাই মানে অলপমান লৈ থৈছিলোঁ।
অ',
সেইটো কাৰণে মানে মোৰ যিমানটো আছে সিমানটোত চাগে, সম্পূৰ্ণ নহ'ব। অলপমান তুমি, দি দিলে চাগৈ হৈ যাবগৈ সম্পূৰ্ণ।
অ', এনে কিমান মান?
কিমান মান মানে মোৰ তাততো এতিয়া তোমাৰ মইতো তোমাৰ চাৰি পাঁচটা ৰাখি ধৰিছো।
অ',
বাকী দশ মানটো চুই দিব চাগে মোৰ সন্দেহ।
দশ মান চুই দিব, মোৰ তাত মানে এতিয়া তোমাৰ চাৰে তিনি চাৰি মান আছে।
অ', হৈ গ'ল যাব মোৰ তাত ছয় এটা আছেই মানে। সেই ছয়টো মানে মই একসট্ৰাকে থৈ দিয়া আছে সেটোক, মানে সেইটো মই সেইটো লগত বেলেগৰ একো মিলোৱা নাই সেইটো চয়টো থৈ দিছো। তেনে এটা কাম কৰিব পাৰা, তুমি এইখিনি কৰিলোৱা মই আহি লও। তেতিয়ালৈকে, মই তাত মাটি পেলাব লগাই দিম।
অ', লগাই দিয়া।
মাটি পেলাই তোমাৰ মই চাৰিও চাইডটো আগতে ফেঞ্চিং মাৰিব লগাই দিওঁ, কাইলে লগাই, অ, কাইলে নোৱাৰিম, মই পোন্ধৰকে তৰিখে লগাই দিম দিয় টেনশ্যন নাই বাৰু।
আকৌ আমি যে মাটিটো যোনটো ফিচাৰিটো খান্দিম, সেই মাটি খিনিতো কাৰোবাক বিক্ৰী কৰি
সেই ফিচাৰীটো খান্দি মানে সেই ফিচাৰীটোৰ মাটিখিনি ছাইডে চাইডে ফাৰ্মৰ কাৰণে ওখ কৰিব কাৰণে দি দিম।
অ',
বুজিলা? তেনেকে
বা কাষে কাষে গছ চছো লগাব পাৰিম, কি কোৱা?
পাৰি পাৰি পাৰি যি কৰিম বুলি ভাবা তুমি উম, তোমাৰ সেইটো বস্তুত অভিজ্ঞতাটো বহুত আছে সেইকাৰণে তুমি কৰোঁ বুলি ভাবা মই মই খৰচ পাতি আমি দুয়োটাই সমানে কৰিম বা মই বেছিকে কৰিম কোনো কথ
অ', তুমি কেতিয়াবা থাকিব নোৱাৰিলো ক'বাত গ'লেও মই থাকি দিম লাগিলে ধুনীয়াকৈ।
সেইটোৱে সেইটোৱে দুইটাই চাই মেলি, সেইখন চলাব পাৰিলে কিন্তু সেইখন চলাব পাৰিলে আমি দুটা তিনিটা পৰিয়ালক আমি পোহপাল দিয়াৰ নিচিনা হ'ব, কাৰণ আমি মানুহ ৰাখিম ন' তাত, সেই মানুহখিনিকো আমি দৰমহা চিষ্টেমত ৰাখিম। দহ হেজাৰ কে মানে দৰমহা দিলোঁ ধৰি লোৱা, মা
হয়,
ধুনীয়াকৈ চলি থাকিব, খোৱা বোৱাটো আমি দিন দ সিহঁতেতো নোৱাৰা বুলি নকয়।
অ।
তেনেকে আৰু এতিয়া যদি তোমাৰ কেনেকা চিনাকি মানুহ থকা চিনাকিও আছে কথাটো পাতি থ'ব আৰু লাহেকে দৰ। গাহতি লৈ আহিব লাগিব ন।
উম।
বুজিলা?
মই পাতি থ'ম দিয়াচোন এনেকুৱা চিনাকি মানুহ যদি পাওঁ মই ধুনীয়াকৈ পাতি থ'ম লৈ আহিম। মানে বেছি নিজৰ চিনাকি টাইপৰ হলে ভাল আৰু বিশ্বাস এটা থাকে কি কোৱা?
সেইটোৱে সেইটোয়ে পাকে পোকে আমিও গৈ থাকিম তুমি এদিন থাকি কিলা যদি চাই ধ চাই থৈ আহিলা ৰাতি থাকিব নালাগে এনেওটো নাথাকো আমি। উম।
ৰাতি কিন্তু আমি কোনোবা এটা হ'লো যাবই লাগিব গম পোৱা।
না, না এনেই ৰাতি আমিতো এনেও চোৱা আমিতো ওলাই যোৱা মানুহে ন গাড়ীখন লৈ শাওত কে গলো এপাক চাই গৈ পেলাই ৰাতি ধৰা নটা মানলৈকে আহি গলো।
উম, মানে এবাৰ আমাৰ এইফ এইফালে যে তোমাৰ
আৰু নাই নাই মইতো কি ভাবিছোঁ জানা মইতো চাৰিও কাণত যেতিয়া হেৰি লগাই দিম ন ফেঞ্চিং চেঞ্চিং দিয়াৰ পাছত মই কেমেৰা লগাই দিম।
উম, কেমেৰা লগাই দিব পাৰি অ।
উম, কেমেৰা লগাই দিম কেমেৰা লগাই দিম দুইটা তাতে এক্সেছটো থৈ দিম তেতিয়া আমি নগলেও কথা নাই।
উম মানে তোমাৰ ধুনীয়াকৈ সি একদম দুটা তিনিটা মানুহ ধক বিচননা পাতি বনাই দিম ৰুম ৰুম বনাই দিম লাগিলে এটা ৰুমতে থাকিলে তিনিটাই শু। যদি ইমান যদি ভাল নালাগে ন?
নাই চাংঘৰটো বনাই দিম ন সিহঁতে থাকিবলৈও বেয়া নাপাব গৰম নালাগিব সিহঁত ঠাণ্ডাও নালাগিব সিমান।
ধুনীয়াকৈ একদম তোমাৰ কেতিয়াবা গৰমৰ দিনত ফেন চেনো লগাই দিম বোলো।
আমি সেইটো সেইটোখেতে দিম নিদিম। সেইটো কাৰণে আৰু তেনেকে ভাবিছোঁ যদি তুমি হয় সেইটো জনাবা মই তেনে অহা পাছতে ষ্টাৰ্ট কৰি দিম আৰু ন কামটো।
অ, আমি ষ্টাৰ্ট কৰি দিম দিয়া।